হেল্ল' হেল্ল'
অ, কোৱা।
অ, কি কৰি আছা?
এ এনেই আছো ৰবা, তুমি?
এনে আছো ৰ'বা পিছে কালি খেলখন চাইছিলানে নাই তুমি?
অ' কিয় নাচাম, চাইছিলো। বাকী তুমি দুখন গেলা তুমি কত আছা এতিয়া?
মই ফুটবলখনৰ কথা কৈছোঁ। শেষ মূহুৰ্তত যিটো গ'ল হ'ল সেইটো চাল নে নাই পিছে কালি?
অ চাইছিলো কিয় নাচাম বাৰু এ নাচামনে আৰু শেষৰ যিটো পাঁচ মিনিট ন সেই পাঁচ মিনিট একদম মানে একদম মানে ওপৰলৈ যোৱা ফুটবল মানে যিটো আমি কওঁ পিক ফুটবল এ সেইটো হৈ গৈছিল আৰু মানে সম্পূৰ্ণ খেল সলনি হৈ গৈছিল। পাঁচ মিনিটত যে মই ভাবিছিলো যে খেলখন দ্ৰ হ'ব মানে পেনাল্টি -পেনাল্টি হ'ব কিন্তু নহল শেষৰ মিনিটত যি গ'ল দিলে ন ক'বলৈ গলে আৰু বহুত আছে।
এ তাকেই দিয়া মইয়ো কিন্তু এই সেই গ'লটো হোৱাৰ পিছত খেলখন যে কি ম আৰু মানে ৰোমাঞ্চকৰ হৈ পৰিল লাষ্টত মই ভাবিলো যে ড্ৰ হ'ব আৰু কিনো চাবা কিন্তু সেই গ'লটো হোৱাৰ পিছত আৰু চাই ভাল লাগি গ'ল।
হয় দিয়া, মানে সঁচাকে আৰু কবলৈ গ'লে ধৰি লোৱা আৰু সেই গ'লটো লোৱাৰ পিছত যিটো তোমাৰ সেইটো টিম আছিল ন, গ'ল দিয়া টিমটো মানে উৎসাহটো বাঢ়ি গ'ল আৰু যিটো অ গ'ল খাইছে সেইটো টিমৰো উৎসাহ বাঢ়ি গ'ল তো দুটা টিমে আৰু মানে মানে বহুত উৎসাহেৰে খেলিলে মানে এইটো টিম যোনটো টিমে গ'ল খাইছে সেইটো টিমে সেই তেওঁলোকক গ'ল দিব আৰু বহুত উৎসাহেৰে খেলিব ল'লে, মানে মানে একদম দেখিয়ে মানে বহুত ভাল লাগি গৈছে আৰু। বাকী এইটো খেলা-ধূলাৰ মজা ন, এইটোৱে মজা আৰু মানে মানে মুহূৰ্তলৈ কি হ'ব মানে ক'ব নোৱাৰি আৰু খেলাখনত হয়নে নাই?
হয় হয় সেই সেইকাৰণেতো খেল খেলা ধূলা চাই ভাল লাগে ন পিছে তুমি ফুটবল বেছি ভাল পোৱা নে ক্ৰিকেট
ক'বলৈ গলেতো মই দুইটা ভাল পাওঁ কিন্তু তোমাৰ ফুটবলতটো অলপ মানে বেছি ভাল পাওঁ আৰু ক'বলৈ গলে মানে এইটো মানে খেলখনতো মানে যিটো খেল হয় ন বহুত মানে মানে বহুত দ্ৰুত গতিৰে আগবঢ়ি যায় না‌‌ সেইকাৰণে চাগে ভাল লাগে মোৰ
অ' ঠিকে আছে বাৰু মোৰো মোৰ ক্ষেত্ৰত কিন্তু এইটো বেলেগ দিয়া মই ক্ৰিকেটহে চাই ভাল পাওঁ সৰুৰে পৰা ধৰা ক্ৰিকেটে চাই আহিছো ফুটবল চাও নোচোৱা নহয় কিন্তু ফুটবলতকে ক্ৰিকেটত যিটো মোৰ উৎসাহ সেইটোহে বেছি
অ' এতিয়া মানে ভাৰততটো এনে তোমাৰ ক্ৰিকেটৰ জনপ্ৰিয়তাই বেছি ন আমি ক্ৰিকেটক এজন এটা আমি মানে সেই বুলি ভাবো আৰু ক'বলৈ গলে আৰু বাকী তুমি কিয় ভাল কোৱা ক্ৰিকেট চাই কিয় ভাল পাওঁ তুমি
ভাল পোৱা ভাল পোৱা সেনেকুৱা একো কাৰণ নাই দিয়াচোন সৰুৰে পৰা চাই আহিছো আৰু সৰুৰে পৰা খেলিছো নিজে বেছিকে ক্ৰিকেট আৰু ভাৰততো তুমি জানাই ধৰা ক্ৰিকেটে বেছি জনপ্ৰিয় ন আৰু যেতিয়া তোমাৰ এখন ডাঙৰ প্ৰতিযোগিতা হয় তেতিয়া প্ৰায় সকলো মানুহে ভাৰতৰ ক্ৰিকেটে চায় আৰু কিন্তু এতিয়া ফুটবলৰ অনুৰাগীও যথেষ্ট বাঢ়িছে বাৰু নভৰা নহয় কিন্তু সেই ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ সেইকাৰণে ক্ৰিকেটটো ভাল পায় আৰু ভাল পাওঁ আৰু কাৰণ মই খেলিবও জানো আৰু চাইও ভাল পাওঁ ফুটবলো ভাল পাওঁ দিয়াচোন নোপোৱা নহয় কিন্তু ফুটবল আগতে বুজিয়ে পোৱা নাছিলে নহয় কেনেকে কি কৰে কেনেকে গ'ল হয় কি হয় সেইবাবে আৰু
ঠিকেই বাৰু সকলোৰে এটা নিজৰ নিজৰ মানে ক'বলৈ গ'লে মনে বিচৰা এনেকুৱা এটা ভালপোৱা মানে খেল ধূলা থাকে আৰু তোমাৰ যেনেকে ক্ৰিকেট মোৰ ধৰিলে ফুটবল আৰু আৰু যিটো তুমি ক'লা যে ফুটবলৰ অনুৰাগী বাঢ়িছে এতিয়া সিটো বিশেষ কিন্তু যিটো ইউৰোপীয়াৰ যিটো ক্লাব আছে সেই ইউৰোপীয় ক্লাবৰ যিবোৰ ফুটবলৰ বাবে মানে বহুত মানে যুৱক যুৱতীয়ে মানে আগ্ৰহ দেখুৱাইছেই আৰু ইউৰোপীয় যিবিলাক ক্লাবৰ কাৰণে হ'ব পাৰে মোৰ মতে
অ' পিছে তুমিতো ক'লা ফুটবল খেলা বুলি আজিকালি খেলা নে নাই?
এ আজিকালি মানে নিয়ম মানে সদায় খেলা নাযায় মানে আগতে কিন্তু সদায় খেলিছিলে আৰু ফুটবলটো মানে গধূলি হ'লে ওলাই গলো ফুটবল খেলিলো লগৰ লগত সেনেকুৱা আৰু কিন্তু এতিয়া ক'ত সময় পাবা আৰু এতিয়া সম সময়তটো কম পাওঁ আৰু এনেকুৱা মানে তাত ধৰি লোৱা এবাৰ বা দুবাৰ খেলো আৰু ধৰি লোৱা বন্ধৰ দিনা আৰু ক'বলৈ গ'লে
এ মোৰো একে অৱস্থা দিয়া মানে স্কুলত যেতিয়া আছিলে তেতিয়া আৰু সদায় গধূলি খেলপথাৰত থাকিছিলো আৰু খেলিব কাৰণে কিন্তু এতিয়া আৰু পঢ়াৰো চাপতটো বাঢ়িছে অলপমান আৰু ধৰা যিবিলাক লগৰীয় লগত খেলিছে সেইবোৰো আহিব ইচ্ছা নকৰে খেলিবৰ কাৰণে ত অকলে অকলে কিনো খেলিব যাবা সেনেকে আৰু খেলাও নহয় দিয়াচোন সময়ো নাপাওঁ
তাকেই এতিয়া একদম মানে মানে সময় নোহোৱা হৈ গৈছে এতিয়া আৰু মানে খেলিবলৈ মানে আৰু সেইবোৰ যিবিলাক সময় আছিল ন সেই সৰু কালৰ সেইবিলাক সময় চাগে ভাল আছিল ন সেইবিলাক সময় বহুত মানে ক'বলৈ গ'লে বহুতেই ভাল আছিল মানে স্কুল শেষ হ'ল তোমাৰ শেষ হোৱাৰ পিছত তোমাৰ মানে বেগটো থৈয়েই অলপ খাই লয় অলপ জিৰণি লয় ডাইক পূৰা খেলিবলৈ ওলাই গৈছিলোঁ লগৰ লগত গধূলিৰ সময়টো খেলিছিলোঁ গধূলি অহাৰ যেতিয়া তোমাৰ আগতে ঘৰলৈ আহিছিলো সেইবিলাক ঘৰত আহি কিনে আৰু মাৰ গালি খাইছিলো যে ইমান টাইম কিবা খেলিছিলি মানে সেইবিলাক দিন ক'বলৈ গ'লে মানে বহুতে ভাল লগা আৰু
সেয়ে মোৰো সেই ক্ষেত্ৰত একে বেয়া মানে খেলত ইমানে ব্যস্ত ‌যে‌ তোমাৰ মই সময়ৰ মানে খবৰে নাপাইছিলো আগতে ধৰা মোবাইলো নাছিলেচোন সেনেকে যে সময় চাই থাকিম আৰু কাৰোবাক সুধি এবাৰ সময়তটো সুধো সেয়ে তেতিয়া আৰু ইমান খেলত মগ্ন গম চম নাপাওঁ সদায় ঘৰত আহোঁ দেৰিকে আহি গালি খাওঁ মাৰ পৰা কেতিয়াবা মাৰো খাইছোঁ দিয়াচোন কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে আৰু মোবাইলৰ ব্যৱহাৰটোহে বেছি তোমাৰ সিহঁতে মানে বাহিৰত খেলিবলৈ নাযায়। তুমি দেখা নোপোৱাই বেছিভাগ আজিকালি বহুত কমে দেখা পায়।
ঠিকেই কৈছা দিয়া ময়ো লক্ষ্য কৰিছো কথাটো মানে আজিকালি ল'ৰা ল'ৰা ছোৱালীবিলাকক খেল সোমা থাকে। আৰু মানে খেলি খেলা-ধূলা প্ৰতি এটা মানে তেওঁলোকৰ এটা মে সেই নাই আৰু ইণ্টাৰেষ্ট নাই আৰু ক'ব গলে আছে। তেওঁলোকৰ খেলা-ধূলাৰ মানে সেই আছে আৰু অভিৰুচি আছে কিন্তু সেইটো ক জানানে তুমি অনলাইন যিবিলাক গেম আছে অনলাইন যিটো গেম আছে সেই অনলাইন হৰক তোমাৰ এনেকুৱা ধৰণৰ গেম সেইবিলাকৰ মানে তেওঁলোকৰ জনপ্ৰিয়তাটো বাঢ়ি গৈছে আৰু মানে মানে বাস্তৱত যিটো খেলা ধূলা ন যিটো তেওঁলোকে শাৰীৰিকভাৱে খেল খেলিব লাগে সেই খেলাটো কিন্তু মানে তেওঁলোকে মানে নোহোৱা কৰি দিছে
এ একেবাৰে দিয়া মানে কি ক'বা আজিকালৰ সময়ত আমিও খেলো দিয়াচোন অনলাইন গেমটো আমিও খেলো কিন্তু ইমানো নেখেলো যে ধৰা বাহিৰত যাব বা নিজৰ কাম বোৰো পাহৰি যাম আৰু তোমাৰ ধৰা যিটো তুমি বাস্তৱ খেলা ধূলাৰ ক কা সেই খেলা-ধূলাতটো মানে এনেকুৱা আমাৰ সময়ত এনেকুৱা আছিল যিটো ধৰা শাৰীৰিক আৰু মানসিক দুইটা দিশতে আমাক উপকাৰ কৰিছিল আৰু যাৰ কাৰণে ধৰা আমি এতিয়া এতিয়াও শাৰীৰিক ভাৱে সুস্থ আছো আৰু ধৰা নিয়মিতভাৱে এনেও যদি খেলি থকা তুমি তেতিয়া শৰীৰো সুস্থ থাক দিয়াচোন আৰু নিজৰ আত্মবিশ্বাসো বাঢ়ে আৰু ধৰা কেনেকে দলীয়ভাৱে আমি কাম কৰিব লাগে সেই ক্ষেত্ৰতো বহুত কথা শিকায় আৰু সেইকাৰণে ধৰা আগৰ সময়ত স্কুল বা কলেজত যেতিয়া পঢ়ি আছিলো তেতিয়া তোমাৰ বেছিভাগ সময়ত এনেকুৱা হৈছিল যে ধৰা এটা বছৰ এটা সময়ত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হৈছিল আৰু তাতে ধৰা সকলোৱে মানে একেলগে আগভাগ ল'ব তাৰ বাবে সাজু হৈ আছিল কিন্তু আজি আজিকালি যিবিলাক খেল ধেমালি হয় স্কুল বা কলেজত তাতে দেখিবা তোমাৰ ল'ৰা ছোৱালীবোৰে মানে নিজে যাবই নোখোজে যাতে টানি টানি নিব লাগে বা কৈ কৈ নিব লাগে যে তোমালোকে কিয় জইন নক কৰা বা তোমালোকে কিয় নেখেলা খেলবোৰ
হয় দিয়া একদম ঠিক কৈছা তুমি মানে আমি থাকোঁতে স্কুলত আমাৰ মানে যেতিয়াতো আমাৰ আমাৰ তাতে এইটো বাৰ্ষিক অধিৱেশন বুলি কৈছিলে আৰু ত' আমি যিবিলাক সাংস্কৃতিক হওক বা যিবিলাক সংগীত হওক আমি আৰু ইমান নেজানিছিলোঁ আৰু কিন্তু যিটো খেলা ধলাৰ যিবিলাক আছিল ন কাৰ্যসূচী সেই খেলা ধূলাত প্ৰত্যয়েক টো খেলা ধূলাতে মানে আমি অংশগ্ৰহণ কৰিছিলো আৰু আমি পাইছিলো কিন্তু যিবিলাক পুৰস্কাৰ সেইবিলাক সিবিলাক পাইছিলোঁ আমি লগৰ লগৰবিলাক মানে প্ৰতিটো খেলাতে আমি অংশগ্ৰহণ কৰিছিলো ক'বলৈ গ'লে আৰু তোমাৰ মানে আৰু এ মোৰ মতে মানে আমি আমি মানুহবিলাকে যোননে আছে সেইবিলাকেতো মানে একদম যিটো প্ৰফেচনেল বা যিটো তোমাৰ এটা আহ একদম আৰু খেলুৱৈ সেইটোতো হ'ব নালাগে ন মানে এনে নিজৰ আৰু খেলা ধূলাৰ লগত জড়িত হৈ থকাটো ভাল আৰু মোৰ মতে
নিশ্চয়কে মানে ইমান আগলৈকে যোৱাৰ কথাটো ক'ব নালাগে দেচোন তুমি এনে স্কুলত বা কলেজত যিবিলাক খেল হয় কমচে কম সেইবোৰতে আগভাগ লোৱা নিজৰ মানসিক আৰু শাৰীৰিক সুস্থতাটো তুমি বৰ্তাই ৰখা আৰু তাৰ লগতে ধৰা বহু ক্ষেত্ৰত এনেকুৱা হয় কি আজিকালিৰ তোমাৰ ল'ৰা-ছোৱালীক সুধিবা এইটো খেল কি বা সেইটো খেল কি সিহঁতে মানে বেছিভাগ নাজানে যে এই খেলবোৰ হয় কি আচলতে আজিকালি ধৰা অসমত হক বহুত খেলুৱৈ দিয়াচোন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্দেশনা দি আছে বা খেলি আছে ত' তেওঁলোকৰ পৰা যিটো প্ৰজন্ম আৰু তেওঁলোকে এটা নতুন প্ৰজন্মটো অলপ অনুপ্ৰাণিত হ'ব পাৰে আৰু
নিশ্চয় কিয় নহব ন অনুপ্ৰাণিত হব লাগে তেওঁলোকে ত' মানে অসমৰ যিবিলাক বহু খেলুৱৈ আছে সেইবিলাক খেলুৱৈ ৰাষ্ট্ৰীয় আৰু যিবিলাক আন্তঃৰাষ্ট্ৰীয় মানে পৰ্যায়তো তেওঁলোকে নিজৰ নামবোৰপাইছে ন নিজৰ নামটো উজ্বলাই উঠিব তেওঁলোক মানে পাৰিছে ত' বাকীবোৰো পাৰিব লাগিব বাকীবোৰো মানে যিবিলাকে তেওঁবিলাক অনুপ্ৰেৰণা লৈ কিনে কৰে তেওঁলোকেতো নিশ্চয় পাৰিব ন আৰু চাগে এইটো দেখি মানে এইটো দেখিয়ে মানে নতুন প্ৰজন্মবিলাক অনুপ্ৰাণিত হ'ব আৰু মোৰ মতে আৰু যিবিলাক অসমৰ খেলুৱৈ আছে, যিবিলাক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয়ত নাম পায় তাত তাক দেখিও মানে নতুন প্ৰজন্ম অনুপ্ৰাণিত হ'ব লাগে আৰু।
তাকে দিয়া। আমিতো কেৱল এতিয়া আশাহে কৰিব পাৰো, কাৰণ আমিতো এতিয়া কাকো ধৰা জোৰ কৰি বা ধৰি আনি তো কোনো খেলত আগভাগ ল'ব কাৰণে জোৰ কৰিব নোৱাৰো তো মই ভাবোঁ যে আজিকালি প্ৰজন্মই বুজক যে খেল-ধেমালিৰ আচল গুৰুত্বটো কি বা কেনেদৰে কৰিব লাগে, সেয়াই আৰু বাকী বেলেগ একো নকওঁ দিয়া। ভাল লাগিল। এনেকে মানে কথা পাতিলে অলপমান হৈ যায় ন। কথাবোৰ, কথা পাতিলে মানে ওলাই যায় আৰু মনত যি থাকে।
অ, হয় দিয়া মানে কথা পাতিলে কথাৰ শেষে নহয় আৰু, দিয়া হ'ব দিয়া নহ'লে।
অঁ দিয়া হ'ব দিয়া।